হেল্ল'
হেল্ল'
অ' আপুনি ব্যস্ত আছে নেকি?
মই বৰ্তমান নাই।
কথা পাতিব পাৰিম নে?
হয় পাৰিব।
আচ্ছা। অ' ভাবিলোঁ অ' আপোনাৰ লগত অলপ কথা পাতোঁ যে কিবা এটা ডিচকাছ কৰোঁ।
অ' মহিলাৰ বাবে ব্যৱসায় যেনিবা ধৰি লওক আমাৰ এতিয়াতো ন' নৱপ্ৰজন্ম আছে বা আমাৰ যিমানবোৰ মহিলা আছে আপুনি মহিলাৰ ব্যৱসায়ক লৈ পেলাই মানে অ' কি বুলি ভাবে বা কিবা এডভাইচ দিব পাৰিব নেকি যে মহিলাসকল স্বাৱলম্বী স্বাৱলম্বী হোৱাৰ
ব্যৱসায় কৰিবলৈ ধৰক মতা কি কয় মহিলা মতা বুলি কোনো কথা নাই মাত্ৰ সাহসটো লাগিব ধৰক এটা ভাল মানে ঠাই লাগিব কৰিবৰ বাবে
হয়।
আৰু সেই সেইখিনি মানে থাকি দিয়ে, সাহস সাহসটো কিন্তু ইম্পৰ্টেণ্ট বস্তু হয়।
হয়-হয়। আচলতে আগতে বহুতে ভাবিছিল যে ব্যৱসায় কেৱল পুৰুষৰ এতিয়া এই সেই মানে খিনি সলনি হৈছে, আৰু আজ আজিকালি ব্যৱসায় আৰম্ভ কৰি সফল হৈ আছে। ত' তেওঁলোকৰ কাহিনীবোৰ সঁচাকৈ প্ৰেৰণাদায়ক হয়। আৰু, আমাৰ ওচৰৰ মানে ওচৰ চুবুৰীয়াৰ। বা আমাৰ ঘৰৰ আচাৰ পিঠা আৰু লাৰু বনাই পেলে বিক্ৰী কৰে। এতিয়া তেওঁলোকৰ ব্যৱসায় কিমান ভাল হয় যে, আন দজন মহিলাকক কাম দিব পৰা হৈ যায়নে, সেয়া ব্যৱসায় এটা আৰম্ভ কৰাৰ কাৰণে মানে, অ, কি কিহৰ প্ৰয়োজন?
বস্তুবোৰ বুলি ক'লে ধৰক অলপমান, ধৰক আপোনাৰ মূলধন লাগিব। আহ তাৰপিছত আপুনি যোনটো ব্যৱসায় কৰিব ধৰক তাৰে তাৰে বিষয়ে অলপ আপুনি জানিব লাগিব।
হয়,
সেই সেইটো বস্তুৰ ধৰক ডিমাণ্ড কেনেকুৱা আপোনাৰ সেইখিনি ঠাইত।
তেনেকুৱা বস্তুখিনি হ'লে হৈ যাব।
হয়, এতিয়া আহ মহিলাসকলৰ কাপোৰ খাদ্য। সৌন্দৰ্য সামগ্ৰী। হস্তশিল্প, বুটিক, অনলাইন ব্যৱসায়। হয়নে, বেকাৰী আৰু টিউচন চেন্টাৰ। বিউটি পাৰ্লাৰ, আদি বহুত ধৰণৰ ব্যৱসায় সফল ভাৱে চলি আছে। এইটো এটা খুব ভাল উদাহৰণ এটা সৰু ব্যৱসায়ীও বহু মানুহৰ, জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে হয়নে?
হয়, ৰ্তনটো আনিব পাৰে যদি, ধৰক সেইটো কামত আপোনাৰ ধৰক এবাৰ লজ হ'ল। আপুনি যদি তেতিয়া কৈ মই আৰু নকৰোঁ এইটো, তেনেকুৱা কৰিলে আপুনি কেত কেতিয়াও সফল হ'ব নোৱাৰে, কাৰণ আহ আপোনাৰ যোনটো এইটো ব্যৱসায় ব্যৱসায়টোত তেনেকুৱা একো কিবা নহয় ধৰক। প্ৰত্যেকবাৰে যে লাভেই হ'ব তেনেকুৱাটো কু কোনো কথা নহয়।
হয়, হয়,
এবাৰ লজ হ'লেও, পিছততো হ'বই না তেতিয়াও যদি ভাবে যে মোৰ এবাৰ লজ হৈছে। চে মই আৰু নকৰোঁ এইটো, এনেকুৱা কৰিলে তেওঁ কেতিয়াও সফল হ'ব নোৱাৰে।
হয়, হয়, আহ মোৰ মতে আত্মবিশ্বাস পৰিশ্ৰম। ধৈৰ্য আৰু, সততা আৰু নতুন নতুন কথা শিকিবলৈ আগ্ৰহ থা কিব লাগিব হয়নে, বিশষ বিশেষ কৈ যিসকল মহিলাই পৰিয়ালৰ দায়িত্বৰ লগতে উপাৰ্জন কৰিব বিচাৰে। এতিয়া এইটো আহ, সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকৰ বাবেটো খুব ভাল সুযোগ।
হয়,
আৰম্ভণিতো কম লাভ হ'ব। পৰে কিন্তু ধৈৰ্য থাকিলে ব্যৱসায় ধীৰে ধীৰে আগবাঢ়ে হয়নে?
হয়, ব্যৱসায়টো হৈছে মানে অ এদিনতে ধৰক কেতিয়াও সফল হ'ব নোৱাৰে। তেওঁ মানে ব্যৱসায়টো লাহে লাহে হ'ব কিন্তু সফল হ'বই এদিন হ'লেও।
হয় হয়। আৰু মহিলাসকলক পৰিয়ালৰ লকসকলেও সামৰ্থ কৰা দৰকাৰ যত সফল হোৱাটো সহজ হৈ পৰে। বহু সফল মহিলাৰ উদ্যোগতায়ে কৈছে যে হোক, আহ পৰিয়ালৰ যিটো সহযোগিতা। তেওঁলোকৰ সাহস বাঢ় বাঢ়ায় সেইটো হয়নে।
হয় তেওঁলোকৰ পৰিয়ালে সাহস দিলে সকলো হব
হয় হয়
আৰু আজিকালি চৰকাৰেও মহিলা উদ্যোক্তা সকলৰ বাবে বিভিন্ন অ ঋণ আৰু সহায়মূলক আঁচনি আগবঢ়াই আছে যিটো আমি দৈনন্দিন নিউজ বোৰতো দেখা পাই থাকো হয়নে সেই সুবিধাবোৰৰ বিষয়ে জানিলে বহু মহিলা নিজৰ সপোন পূৰণ কৰিব পাৰে বুলি মই ভাবো এনেই আপুনি আপোনাৰ ওচৰে পাজৰে কাৰোবাক দেখিছে নেকি যে ব্যৱসায় কৰি এটা ভাল ইনকাম কৰি আছে বা কেনেকে কৰি আছে
আ মই মানে আমাৰ ওচৰতে আৰু মই বৌ বুলিব পাও মানে এখন এইটো যিহেতু তাঁতশাল
হয়
ভাল এখন আনিছিল মেচিন তাঁতশাল তেওঁ তাত তে ধৰক অ এদিনতে এখন মেখেলা চাদৰ বয় মানে বই উলিয়াই আৰু আ তাই সেই সেইখিনিৰে ধৰক ঘৰৰ খোৱাখিনি ধৰক কিবা কৰি আছে আৰু চলাই আছে
হয়
অ তেওঁৰ মানে স্বামীতো ঢুকাইছে যেতিয়া এনেকৈ কৰি খাই আছে আৰু তেওঁ
অ হয়
হা আপুনিও ভৱিষ্যতে কিবা নিজৰ নিজা ব্যৱসায় আৰম্ভ কৰিব বিচাৰে নেকি
মই মানে মোৰতো ধৰক পাৰিলে মই এতিয়া যিহেতুকে চাকৰিৰ এপ প্লাইও কৰি আছো ধৰক পাৰিলে পাছত কৰিম আৰু
হয়
চাকৰিৰ এপ্লাইটো নহ'লে ধৰক কিবা ব্যৱসায় লাইনতে যাব লাগিব ধৰক সকলোৰ ভাগ্যততো চাকৰি টো নাথাকে ন
হয় হয় আপোনাৰ কি ব্যৱসায়ৰ ওপৰত বেছি মানে আগ্ৰহ আছে
অ ধৰক এনেই অ যিহেতুকে আমাৰ এইটো অলপ গাঁও অঞ্চলীয়া ন তাতে ধৰক অলপ দোকান চিষ্টেমৰ ধৰক তেনেকোৱা অলপ ভাল আৰু
হু হু
মোৰ তেনেকোৱা লাইনত অলপ মানে ইণ্টাৰেষ্টটো আছে আৰু
খুব ভাল চিন্তা আৰু মই বিশ্বাস কৰো আপুনি নিশ্চয় সফল হ'ব পাৰিব আ কিন্তু সফল হবলৈ কেৱল লাভৰ কথা ভাবিলেই নহ'ব হয়নে গ্ৰাহকৰ বিশ্বাসো জয় কৰিব লাগিব। আৰু এজন ভাল ব্যৱসায়ৰ আটাইতকৈ ডাঙৰ সম্পদেই হৈছে, তেওঁৰ সততা আৰু গ্ৰাহকৰ আস্থা হয়নে আৰ্থিকভাৱে স্বাৱলম্বী হলে তেওঁলোকৰ আত্মবিশ্বাস বাঢ়ে আৰু লগতে পৰিয়ালৰো উন্নতি কৰিব পৰা যায়
হে আহিবা
আৰু আজিৰ যুগত ল'ৰা ছোৱালী দুয়োটাই সমানে সমানে আগবাঢ়িব লাগে
কাৰো ওপৰত ভৰসা কৰি থাকিব মন নাই
হয় হয়
লে যিমান সৰুৱে নহওঁক মানে নিজে এটা এইটো কৰিব লাগে আৰু কামটো
হয়।
নিজে কুছ আপুনি ধৰক বাহিৰত গ'লেহে যে কাম কৰা হ'ব সেইটো নহয় না- আপুনি ঘৰৰ ভিতৰত থাকে বা আপোনাৰ গাঁৱত থাকিয়ে কিবা এটা কাম কৰিব পাৰে আৰু।
হয় হয় ঘ ঘৰত থাকিও আজিকালি বহুত আহ সামাজিক মাধ্যয়মৰ সুবিধা লৈ পেলাইও কৰিব পাৰি বা আপুনি যদি সময় দিব পাৰে আপোনাৰ যিটোৰ প্ৰতি আগ্ৰহ আছে বা আপোনাৰ ক্ষমতা আছে সেইটোৰ ওপৰতো আপুনি কাম কৰিব পাৰে। যিটো আমি আগ্ৰহ আৰু অভিজ্ঞতা কওঁ ন, আমাৰ অকল আগ্ৰহ থাকিলেই নহব আমাৰ অভিজ্ঞতাও থাকিব লাগিব, বা আমাৰ ক্ষমতা থাকিব লাগিব যে কৰিব পাৰিম নে নাই। ধৰি লওঁক আহ এজন মানুহ তেওঁলোক আহ গান গোৱা বা গান শুনাৰ প্ৰতি বৰ আগ্ৰহ থাকিব পাৰে। কিন্তু হয়তো তেওঁৰ সেইখিনি ক্ষমতা নাথাকিব পাৰে হয়নে? আৰু কিছ ব্যৱসায় কৰিবলৈ হলে আপোনাৰ আহ খুব বেছি ধৈৰ্য থাকিব লাগিব।
লগতে আপোনাৰ আত্মবিশ্বাস থাকিব লাগিব আৰু আপুনি হয়তো আজি আপুনি যিটো সৰু এটা ব্যৱসায় আৰম্ভ কৰিব কালিলৈতো হয়তো এইটো আমাৰ আহ গোটেই অসমতে ধৰি লওক আমাৰ বাহিৰৰ দেশলৈকেও আপুনি আহ বৰ এটা ভাল চেইন বনাব পাৰে হয়নে? ধৰি লওক আমাৰ ইয়াত ওচৰত এজন মানুহ আছে্ তেখেতে প্ৰথমতে কি কৰিছিলে যে ঘৰত খোৱাৰ কাৰণে ভাল ভাল আচাৰ বনাইছিলে,
পিছত সেই আচাৰ তেখেতৰ আচাৰ ঘৰৰ ওচৰীয়া চুবুৰীয়াৰ মানুহবোৰক খাই পেলাই কয় যে বাপৰে বৰ ধুনীয়া হৈছে বৰ ধুনীয়া হৈছে বোলে সকলোৱে কয়। তাৰ পিছত তেওঁ এদিন বুদ্ধি কৰিলে যে মই এইটো আচাৰ এইবাৰ বেছি পৰিমানত বনাম, বনাই পেলাই বিক্ৰী কৰিম। লাহে লাহে তেওঁৰ ব্যৱসায় ইমান বাঢ়ি গল ইমান তেখেতৰ আচ-
মানুহবোৰৰ তেওঁ এতিয়া গোটেই অসমত মানে চাপ্লাই কৰি আছে। ঠিক তেনেকে আমি যিকোনো ব্যৱসায় সৰু ডাঙৰ বুলি নলয় আমাৰ আগ আগ্ৰহ থাকিব লাগিব সেই কামটো কৰাৰ প্ৰতি। আৰু আমাৰ ক্ষমতা থাকিব লাগিব যে সেইটো কাম আমি পূৰণ কৰিব পাৰিম। অকল আগ্ৰহ থাকি পেলাই আমি ঘৰত বহি থাকিলেও নহব আমি হাতে কামেও লাগিব পাৰ- লাগিব পাৰিব লাগিব হয়নে তেনেকৈয়ে মই ভাবো যিবোৰ আমাৰ ফল-মূলৰ বিজনেচ বা আমাৰ শাক-পাচলিৰ বিজনেচ তেনে তেনেকেটো বহুত গাঁওৰ অ' আমাৰ ককা- আইতাবোৰ দেখিছে হয়তো আপুনি নিশ্চয় তেখেত সকলে কিমান গাঁৱলীয়া শাক-পাচলি অ' কচুৰ ঠাৰিৰ পৰা কচু ফুলৰ পৰা আদি কৰি ঢেকীয়াৰ পৰা কিমান অ' এইবোৰ বুটলি-বুটলি পেলাই যে বজাৰত বিক্ৰী কৰে। আজিকালিতো এইবোৰো চাহিদা বেছি হৈ গৈছে। কাৰণ সকলোবোৰত পাচলিবোৰত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে, সেইটো কাৰণে হয়তো আজিকালি মানুহবোৰে অ' আমাৰ থলুৱা যিটো খাদ্য খাব বিচাৰে ঠিক তেনেকে মই ভাবো অ' মহিলা বুলিয়ে নহয় পুৰুষ মহিলা দুয়োটাই কিবা এটা বিজনেছ কৰাৰ কাৰণে আগ্ৰহ আৰু ক্ষমতা ক্ষমতা দুয়োটাই থাকিব লাগে বুলি ভাবোঁ।
হয়।
আৰু এগৰাকী স্বাৱলম্বী মহিলা এখন শক্তিশালী পৰিয়াল আৰু এখন উন্নত সমাজ গঢ়ি তুলিব পাৰে, হয়নে? দিয়ক আপোনাৰ লগত আজি কথা পাতি বৰ ভাল লাগি লাগিল। ধন্যবাদ থাকিল আপোনালৈ সময় দিয়াৰ কাৰণে।
ধন্যবাদ।